হেল্ল'?
হেল্ল'?
হেল্ল'? মাত আহিছে? হেল্ল'?
অ' শুনিছা নাই? অ' কি কৰিছা? ভাত অ' খালো আমি অথনিতে খালো।
অ' বহি আছোঁ, তুমি?
অ'। উম।
হেল্ল'? অ' মাততো তোমাৰ ভালকে শুনি পোৱা নাই?
অ' ক'লো যে তুমি কি কৰিছা?
অ' মই আছো এনেই, এই বা ছোৱালীজনী আছে বা ছোৱালীজনীৰ লগতে কথা পাতি আছো, পোৱালী এজনী।
অ'।
উম। বাকী ভাত পানী খোৱা হ'ল? অ'। হা।
তোমাৰ।
আমি খালো অথনি দুটা তিনিটা বজাতে এতিয়া এতিয়া গধূলি আৰু চাহ খাম।
অ'।
উম' বাকী ভালে আছা।
ভালেই আছো।
অ'।
বিজনেচ কেনে চলি আছে তোমাৰ বিজনেচ এতিয়া বাহিৰত আছো অলপ বহিছো।
অ', অ' কিবা বিজনেচ কৰি আছো বুলি কৈছিলা কি কৰি আছা বাৰু?
এইটো কি কয় কাপোৰৰ বিজনেছ কৰিছো।
অ', অ' সি মানে কোনবিলাক কাপোৰৰ ওপৰত কৰিছা মানে মেখেলা চাদৰ নে অন্য বেলেগ?
নহয়, নহয় অনলি এইটো জেঞ্চৰ জেঞ্চৰ আছে অকল।
অ' জেঞ্চৰ নঅ।
আহ, আহ এনেই যেচুচ। এনেই মানে তোমাৰ এইটো নাই। নাইকৰ, পুমাৰ এইবিলাকৰ আনিছোঁ, অনাত।
উম', উম'।
তাৰ পিছত মানে এইটো কি কয় জোতা চোতা আনিছো জোতা
অ' অ' অ' অ'।
ছোৱালীৰ জোতাও আছে আহিলে লৈ যাবা।
অ' অ' ঠিক আছে ল'লে তোমাক ক'ম বাৰু এনেই কৰ পৰা অনা হয় বস্তুবলাক?
এই বস্তুটো তেজপুৰ।
অ' তেজপুৰৰ পৰা অনা হয় ন?
ও' ও' তেজপুৰৰ পৰা আনো।
উম', উম'।
ভাল ভাল আছে আৰু বস্তু বিলাক আহিলে লৈ যাবা।
অ'।
অ'।
অ' অ' অ'।
ভাবি আছোঁ শ্বিলঙলৈ যাম বুলি।
উম', উম', উম' শ্বিলং মই এতিয়া অ' নাযাও দেই অ মানে কি হব অলপ জুলাই মাহতে যোৱা যাম বুলি ভাবিছো এই কেইদিনত জুলাই মাহ সোমাবই বাৰু তুমি যাম বুলি ভাবিছা? বুজিছা নে নাই?
উম'।
ও' তুমি কি শ্বিলং যাবা?
অ' যাম বুলি ভাবিছো মানে মানু
কিবা কাম মানে শ্বিলং ফুৰিব যাবা নে কিবা কামত যাবা?
ফুৰিব যাম।
অ' অ' জানো যদি যোৱা হয় জনাম বাৰু মই।
উম', উম', উম'।
শ্বিলঙৰ বদলিতো তুমি অৰুণাচল চৰুণাচল আহিব পাৰা অৰুণাচল ধুনীয়া ঠাই ন।
উম বুজিছো শ্বিলঙত যাবলৈ মন আছে, অৰুণাচল গৈছোঁ বহুতবাৰ।
অ অ যাবলৈ মন আছো মই চাই ল যদি একো অসুবিধা নহয় তেতিয়া বাৰু ক'ম বাৰু।
অ হ'ব।
উম। বাকী মই মেখেলা চাদৰ বিজনেচ কৰি আছো, এই বুটিক ওপৰত অৰ্ডাৰ কৰো। অৰ্ডাৰ পালে মানে লওঁ তোমালোকে কোনোবা লাগিলে কবা।
মানে কিহত ইনষ্টাৰ বেচা নেকি?
অ ইনষ্টাগ্ৰামৰ পেজত দিওঁ অহ।
অঁ মোক ইনষ্টাগ্ৰামটো পঠাই দিবা হোৱাটছাপত হেৰি কৰি ল'ম।
অ অ মানে কি এইবিলাক মেখেলা চাদৰ বিলাক মানে হেৰি কৰা হয় আৰু।
অহ।
অৰ্ডাৰ পালে অডাৰ বৌটিক কৰো তাৰপাছত এমব্ৰইডাৰী এনেকে বিলাক কৰি আছোঁ আৰু।
অ।
উম। টো মানে বহুত দূৰ মানে লাগে বুলি ক'লে মই এনেকে ডেলিভাৰী দি দিওঁ আৰু। ধৰা দুই, তিন দিনত উলিয়াই দিওঁ কিছুমানে যদিক সৰহকে কৈ তেতিয়া এসপ্তাহ লাগে আৰু।
অহ, মোৰ এটা লগৰ আছে তাক দি দিবা লগৰটো মানে ছোৱালী হয়, বাৰু দি দিবাচোন তাক।
অ হ'ব বাৰু মই দিম বাৰু, উম উ উ। মানে ষ্টাইলৰ ওপৰত কথা চিম্পুল অলপ পইচাটো অলপ কম হয় প্ৰাইচ টো মানে,
দিবা কি নাই।
উম তেতিয়া অলপ দামটো বেছি হয় আৰু।
অ।
উম।
উম।
অকল তুমি এতিয়া যি-যিটো মানে দোকান বিজনেছ কৰি আছোঁ বুলি কৈছে, অকল জেন্চৰ বস্তু ৰখা হয় ন?
অ অ ভাবি আছোঁ আনিম নেকি ছোৱালীৰো কিবা কিবি।
অ ৰাখিব পাৰা ছোৱালী বস্তু আজিকালিটো দুইটাই ৰাখিব পাৰি কাৰণ অকল মানে কি উম।
কোনটো আনিবা ভাল হ'ব, কোৱাচোন অলপ?
অ অ সেইটো হয় বাৰু, উম। উম।
আৰু বাকী অ কি কয় তুমি ঘূৰিব নোযোৱা নেকি? ঘূৰিব চুৰিব নোযোৱা নেকি ক'ত
এই তাকে মইও ভাবিছোঁ ক'ত যাওঁ বন্ধত, এই জুলাইত অলপ বন্ধ আছে।
অহ।
এতিয়াকে ক'লে যাওঁ সেইটো মানে হোৱাগৈ নাই আৰু দিচাইট। এতিয়া হ' হ'
গুৱাহাটী গুৱাহাটী।
অ' গুৱাহাটী গুৱাহাটী তই এতিয়া মই এবাৰ গ'লো, যদি চাওঁ পাৰিলে গুৱাহাটী যোৱা কথা এটা প্লেনিং আছে বাৰু।
মোক মাতি দিবা, ময়ো যাম।
অ' ফোন কৰিম বাৰু! মই যদি যোৱা হয়। গুৱাহাটীত এতিয়া কামাখ্যা মন্দিৰতো চাব মানে যোৱা নাই। চোৱা নাই, সেইকেইটা বস্তু চাম বুলি ভাবি আছোঁ আৰু গলে। উম'। তাৰপিছত বালাজী মন্দিৰটো গ'লে ভাল লাগে। হা'?
অ' মানে থাকাকে যাবা নেকি এদিনৰ কাৰণে?
গলে দুদিনৰ কাৰ এদিনৰ কাৰণে যাম আৰু আহা এৰাতি থাকিমেই। উম'।
আৰু বাকী খবৰ-পাতি ভালেই ন?
হা' হা'?
খবৰ পাতি ভাল বোলো, খবৰ-পাতি ভাল নেকি?
অ' ভালেই আৰু এইকেইদিন আছো আৰু। বাকী, এতিয়া কাপোৰবোৰ ক'ৰ পৰা অনা? অকল তেজপুৰৰ পৰা অনা হয় নে বেলেগ?
তেজপুৰৰ পৰাই আনো, অকল তাত মানে অলপ ডিছকাউণ্ট দি দিয়ে ন ভাল ভাল চাই।
উম উম।
আৰু কি আনিম বুলি ভাবিছো ইমান ভাল যোৱা নাই মানে, ভাবিছো জেকেট এই কি কয় আজিকালি মানে ৰাইডাৰ বিলাকে জেকেট জেকেট-চেকেট লয় ন, ৰাইডাৰ জেকেট এইটো আনিম বুলি ভাবি আছো
উম উম।
এতিয়া এইটো ক'ত ভাল হ'ব বা তুমি গম পোৱা নেকি ক'তো?
তেনেকে মই যাম এই কলকাতাত। কলকাতাত সেইবোৰতো কাপোৰ ভাল পায় ন, তাৰ পৰা আনিবা দাম বিলাকো কম হয়। তাৰ পৰা আনো বুলি ক'লে পৰা যায় কালকাতাৰ পৰা।
তাৰপৰা গ'লে বাজেটো বহুত ল'ব আৰু ট্ৰেইনত যাব লাগিব গ'লে তেতিয়া ভাল।
উম, ট্ৰেইনতে যাব লাগিব গলে। উম।
আৰু শ্বুচৰ ভিতৰত ভাল ভাল কোৱালিটিৰ কোনটো কোনটো ভাল হ'ব এনেই শ্বুচ?
মই যে সিমান ভালকে নাজানো, শ্বুচৰ কথা মানে মই সেইটোৰ ওপৰত ইমান বাকী কাপোৰে হেৰি কৰি থাকো যে কাপোৰৰ বিজনেছটো অকমান।
অ' অ' গম পাইছো।
মই মানে তেনেকে ধৰক উ সেই জোতা চেণ্ডেলৰ ওপৰত মানে যে হেৰিটো কৰা নাই, মানে কাপোৰৰ ওপৰতহে অভিজ্ঞতাটো বেছি আছে এক্সপিৰিয়েঞ্চটো আৰু।
অহ'!
তুমি জনা মানুহ এই যোনটোৰ দোকানী বিলাক আছে তেওঁলোকক সুধিলে সেইটো গম পোৱা যাব, পৰা যাব আৰু।
কোনটো কাপোৰৰ মানে জোতা কোনটো বা চেনডেল এনেকুৱা কোনটো ভাল হয় ব্ৰেণ্ড সেনেকুৱা গম পাই দোকানী খুধিলেই হৈ যাব দোকান দুটা দোকানৰ। দোকান বিলাক ডাঙৰ ডাঙৰ আছে সেইবিলাকত।
উম, উম য'ৰ পৰা মানে ল'লে ভাল হ'ব তাত ন।
উম, উম উম হা, হা?
তুমি ক'ৰ পৰা আনা কাপোৰ বিলাক মানে?
অ' মই তিনচুকীয়াৰ পৰা আনো তিনচুকীয়াত বস্তুোৰ সস্তা যে। তিনচুকীয়া পৰা অনা হয়। তিনচুকীয়াত বহুত হোল চেলাৰ ৰেটট পোৱা হয় সেইকাৰণে তিনচুকীয়াৰ পৰা অনা
উম গ'লে মোক ক'বাচোন ময়ো যাম, একেলগে দুই জন। তুমিও লৈ ল'বা ময়ো লৈ ল'ম।
কৈ দিম তোমাক মই আগতিয়াকে জনাই দিম তুমি তেতিয়া যাব পাৰিবা। উম হা হা
বেচা বেছি ভাল চলিছে কাপোৰৰ।
অ' এতিয়া বৰ্তমান অৰ্ডাৰ পাও আৰু এতিয়া চিজন আহিছে আৰু ছিজনত বেছি থাকে অৰ্ডাৰ এতিয়াতো চিজন ইমান চলা এতিয়াতো আহে তথাপি চাৰি পাঁচ জোৰ এনেকে মানে বেছি চিজন থাকিলে দহ জোৰ লোকে পাওঁ।
উম।
অ'দাৰ। উম।
ত কিবা এটা ঘূৰি আহে।
হেল্ল'?
অ' হেল্ল'?
অ' মাতো অহা নাই আকৌ ভালকৈ।
অ' এইটো হেডফোন লগাইছোঁ যে সেইকাৰণে।
অ' মাততো মানে অলপ হ মোৱা দিষ্ট নেটৱৰ্ক দিৰ্ষ্টাবৰ নিচিনা আহি আছে।
অ' অ' এনেকুৱাই অলপ অলপ ভাঙি ভাঙি আহে বাৰু।
বাকী তেতিয়াহ'লে কেতিয়া নহয় কেতিয়া তিনচুকীয়া যাওঁ মই ক'ল কৰিম বাৰু।
অ' অ' ক'বা ক'বা।
মানে তেতিয়া জনাই দিম আৰু। ট্ৰেইনতে যাম ট্ৰেইনত সুবিধা আছে যে।
অ' ট্ৰেইনত যাব পাৰি।
উম। উম, ট্ৰেইনত গ'লে মানে ভাল হ'ব একো প্ৰব্লেম নহয় বস্তুবিলাক আনিবলৈ ভাল হ'ব। অ' ট্ৰাঞ্চপ'ৰটেচন চিষ্টেমটো ভাল হয়, পইচা পাতিৰো সুবিধা। উ একো মানে প্ৰব্লেম নাই।
তুমি তিনিচুকীয়াৰ পৰা যে মালটো আনা মানে ড্ৰেছ চেচ আনা তাত চাগে জেনচৰ বস্তু নাই জেঞ্চ?
অ' পায় পায় জেঞ্চৰ বস্তু পায় যেনেকুৱা লাগে সেনেকুৱাই পোৱা যায় মানে।
অ' তোমাক লৈ গ'লে এইটো, উম। তোমাক লৈ গ'লে চিনাকি নহয় জানো দোকানটো মোক ডিছকাউণ্ট দিব। তোমাক লৈ গ'লে মানে ডিছকাউণ্ট
অ' অ' হ'ব তুমি যোৱা আগত - অ', হ'ব তেতিয়াহ'লে মই তোমাক জনাই দিম বাৰু দেই। ঠিক আছে অ' হ'ব।
উম।